হেল্ল' অ আচ্ছা কি কৰিছা?
এ আছো। এ ভাত খালো মাত্ৰ।
সেইটোকে বোলো খা খবৰটো লও অ ভাতটো খালে নে নাই কিহেৰে খালা?
এ মই আজি এ মাছ আনি ছিলো মানে মাছ মানে উ মানে মই বনোৱা মাছে লৈ আহিছিলো হেৰি
অ বনোৱা মাছ, হেৰিৰ পৰা হোটেল চোটেলৰ পৰা অৰ্ডাৰটো লৈ আৰু?
অ মোৰ ওচৰতে আছিলে তাৰপিছত এ আহোতে অফিচৰ পৰা লৈ আহিছিলো আগতো আনি ছিলো দুদিনমান, তাৰপিছত আহি পেলাই অ ভাতটো বহাই দিও আহি পেলাই
উম।
কাম অলপো আছে অফিচৰ কিবা, কাইলে মানে জমা দিব লাগে মোৰ নহ'লে কৰি
অ যা হয় নেকি
এ বহুত থাকে ন ইটো সিটো কাম মিলাবই নোৱাৰি তাৰ পিছত, দিনটো মানে এক মিনিটৰ ৰেষ্ট নাপাও কেতিয়াবা কেতিয়াবা আকৌ থাকে আক। সময় কেতিয়াবা একদম সময় নাপাওঁ আজি তেনেকোৱা গ'ল মানে, একদমে ৰেষ্ট নাই সেইকাৰণে লেপটপটো লৈ আহিলো অফিচৰ মই বোলো এইকেইটা ৰুমতে কৰিমগে।
অ অ এতিয়া আকৌ সেয়া কৰিব লাগিব ন?
ভাগৰ লাগিছে কিন্তু, কৰিব লাগিব নহলে আকৌ কাইলে বেলেগ কাম আহি যাব এইটো ৰৈ যাব।
উম তোমাৰ কাৰণে দিগদাৰ হ'ব। পেন দিং হৈ গলে ন? উম। হব দিয়া। মই এইমাত্ৰ ভাতকেইটা খাই অ এইমাত্ৰ ভাতকেইটা খাই আমাৰ সেই মাছেই বনালো যেনিবা, দুপৰীয়া মাছ অকমান আছিলে। তাৰপিছতে কাইলৈ বৃহস্পতিবাৰ না খাৱে যে। এ মই বোলো বনাইয়ে পেলাওঁ আৰু একেবাৰে।
ভালে কৰিলা।
অঁ। মছলাই বনালো ময়ো পানী হেৰি দি আজি খুব গৰম নহয় ন ইয় একদম মানে বৰষুণ নাইতো আজি। মানে বহুত বেছি গম আজি। অঁ। কালিলৈকে বতৰটো বৰ ধুনীয়া আছিলে, কালি যোৱাকালিও।
উম।
আজিতো ফেনে একো কামেই দিয়া নাই। এতিয়া গা ধুইহে শুব লাগে নেকি গোটেই ঘামি ঘামি অৱস্থা নাই। ভয়ো লাগে বেমাৰৰ পৰা উঠিছো ৰাতি গা সোপা গা ধুবলে।
সেয়াই ঠাণ্ডাটো কিবা পটককৈ বহি যায় আজিকালি গৰম চৰমত যে নন্ত মোৰে হৈ থাকে
কাজিৰঙাত বোলে পানীও হৈছে ন বহুত ঠাইত বোলে পানী হৈছে অ আৰু এটা কথা অৰুণাচলৰ কিবা অ পানী পানী এই মাত্ৰ আমাৰ সেই ইয়াৰ লগৰ ছোৱালী এজনীয়ে ফোন কৰিলে মোক তাই আকৌ মোৰ লগত বৰ ভাল নহয় মাজে মাজে খা খবৰ লৈ থাকে তাৰ খবৰও লৈ মোৰ খাব লৈ উ তাৰ পিছত তাৰ বিয়া হল যেনিবা তাইহে কৈছে সেইহত ওচৰৰ মানুহ বোলে ঘৰৰ ভিতৰতে পানী সোমাইছে বৰষুণো পানীয়ে তাৰপিছতে তাই সেই আপাৰ ঘৰতে আপাৰতে বিয়া হৈছে তাৰপিছতে আকৌ সেই কাজিৰঙাৰ কথা কলে তাহাঁতৰ ওচৰতে হয় অলপ তোমাৰ এটা চাইদ মানে সেই জীৱ জন্তুবলাকৰ বিলাই বিপত্তিৰ কথা কলে বৰ বেয়া লাগে দেই পানী হলে চব ওলাই আহে যে ন
সেইটো বৰ বেয়া লাগে
বহ বেয়া লাগে আগতে বহুত এক্সিডেণ্ট হয় জানে নাইট চুপাৰ বিলাক খুলিয়াই থৈ যায় হৰিণ চৰিণ
আজিকালি সেইখিনি গ্ৰীণ কৰিডৰ বনাই দিয়াৰ পৰা
অ কিন কৰিটো মনছে ন
অ অ এনিমেল কৰিডৰ অ এনিমেল কৰিডৰ বনাই দিয়াৰ পৰা মানে সেইখিনি জেগা গাড়ীবোৰ স্পীড নিদিয়ে বহুত কেমেৰা লাগি থাকে
মানে আকৌ কিবা অ কেমেৰা লাগি থাককে মানে স্পীড দিলে বোলে লগতে ফাইনতটো হেৰি হৈ যায় ন
তে ফাইন হৈ যায় আজি তাতে মানে একদম মাৰ্চি নাই
একদম ভাল কাম কৰিছে কিন্তু এইটো মই কবলৈ হলে
আহ এইটো ভাল কৰিছে সেইকাৰণে একদম নম এতিয়া জীৱ জন্তুো নমৰে নহয় গাড়ীৰ এত পৰি সেইখিনি কিবা থাৰ্টি মানতহে চলাব লাগে তাত চলাব নোৱাৰি
নাই সেইখিনি জেগাহে আৰু ন ভালে কৰিছে দিয়া জীৱ জন্তু খিনিও সুৰক্ষিত হৈ থাকিলে হয় নে নহয় আৰু বা তাহাতেও ধৰা বেলেগক আক্ৰমণ কৰাৰ পৰা অকনমান হেৰি হল বাচিলে মানুহ কেতিয়াবা ধৰা বুজি পাই ন চব জ্ঞানী নহয় জানো বাৰু সিহঁতৰ এটা জ্ঞান থাকে
সেইটোৱে
উম গতিকে বেয়া লাগে দেই পানী হলেতো সিহঁতো বেচেৰা হত কেনেকে থাকিব সেই সেইকাৰণে ওলাই ওলাই আহে ন চাহ বাগানৰ মাজতো বোলে সোমাই সোমাই থাকে আহি পেলে অ'ক উম একদম ভাবিব লগা কথা হৈছে এইটোত
বেয়া লাগে বেয়া লাগে মই মাজত যোৰহাট যাওঁতে এবাৰ ঘূৰি আহোতে বাটত পাইছিলো এনেকুৱা হাতী এটা পাহাৰো ক্ৰছ কৰিছে তাৰ পিছত তেনেকে কেতিয়াবা হৰিণা কেতিয়াবা কিবা
গড় চৰটো দেখাই পাই ৰাস্তা পা
অ গড়বোৰ অ এই পানী হলে পানী হলে বেছি ভালকে দেখে
বেছি ভালকে গুচি আহে হয় দিয়া বা ভিতৰত সোমাইছে নে কাজিৰঙা
উম
ভিতৰত সোমাইছানে নাই তুমি
কাজিৰঙা কাজিৰঙা মই এবাৰ গৈছো
ভিতৰত সোমাইছা ন কি জ জীপ চাফাৰী নে হাতী জীপ
জীপচাফাৰি
এ হাতীত উঠি চাবৰ মন এটা আছিলে আমিও গৈছো বাও জীপতে উ কিন্তু হাতীত উঠি মন আছিলে কিন্তু মানে বহুত ধুনীয়াকৈ দেখা যাব ন
অ ওখ আছে বহুত বহুত ওপৰৰ পৰা দেখে ভাল লাগে
আৰু নহয় কিছু মানে কয় উ যে অলপ ৰিক্সৰ নিচিনাহে পাওঁ কিন্তু হয় জানো কথাটো
এ নহয় কাৰণ সেইবোৰ তাহাঁতে আৰু সদায়ে সেইটো কৰে হাতী কেইটাই সেইটো মানে তাহাঁতে আজি কিমান বছৰৰ পৰা কৰিয়ে আহিছে
কৰি আহিছে সিহঁতো ট্ৰেইনাৰ হয় ন
ম তে ইহঁত ভালকে ৰেল
অ সিহঁতক মানে ভাল প্ৰশিক্ষণ দিয়া হৈ আছে আৰু খেতিটো সেইটোৱে আৰু হাতী ঠিক ধৰা খুব ডাঙৰ জন্তুৰ কাৰণে মানে কি বেলেগে সহজে হেৰি কৰিব নোৱাৰে ন
সেইটো সেইটো নাই হাতীৰ ওপৰত থাকিলে ভয় নাই একো যদিহে হাতীটো নি নিজে একো হেৰি নহয়
অ অ আৰু সেৱাহতি নিজে একো হব লগাও নাই তেওঁলোক
অহ সেইটোৱে এনেই একো নহয় হাতী আৰু ওপৰত গাৰ্ডজন থাকে নহয় তেওঁ তেওঁৰ হাতত চব থাকেই অ একো অসুবিধা নাই হাতীৰ লগত জীপতহে ভয়
জীপতহে ভয় চাবলৈ গলে জীপটো আৰু কৰো বুলি কলে ভগৱানে নকৰক একো কথাই নহয় ন অহ গড়েতো জীপখন খুন্দা মাৰি হেৰি কৰিবলৈ কে কেই মিনিট লাগে
সেইটোয়ে আৰু বাঘ থাকে গতিকে জীপতহে অলপ ভয়
জীপতহে ভয় বাঘে এজাপ দিলেটো জীপৰ ভিতৰতে সোমাবহি আহি সেইটো এটা কথা হয় আক মন আছে জানো যাব পাৰো নে নোৱাৰো কি মানে হাতীয়ে দি এবাৰ হেৰি কৰিবলে
সেইটোৱে কি বা অ কোৱা শুনি আছো যাবা এবাৰ এই বছৰতে কিন্তু সেই মানে কাজিৰঙা বোলে মই শুনো আৰু যোৱাৰ বেষ্ট সময়ত তোমাৰ সেই এপ্ৰিল মাহত মানে তেতিয়া নতুনকে সেই গছ চছবোৰ ফুলে ধূলিটো বহুত কম হয়
এপ্ৰিলত জানো মুকলি হয় বন্ধ থাকে নেকি
কাজিৰঙা খোলা থাকে টো বন্ধ থাকে নেকি খোলা থাকে না নাই থাকে থাকে সেই তো মানে যোৱাৰ সময়টো লগত কথা
হয়তে
এতিয়া গ'লে এতিয়া গ'লেও ইমান ধূলি নোপোৱা বা চাগে কাৰণ কাৰণ বৰষুণ পৰি আছে নহয় এটোটো বন্ধ অ সেইটোৱে কিন্তু এই ধৰি লোৱা পানী নোহোৱা আগে আগে আৰু।
উম
আৰু কাজিৰঙাত সেই ৰ'দ দিলে যিদিনাখন তুমি গৈছা ধৰা বতৰটো ডাৱৰীয়া আৰু বৰষুণ তেতিয়া মানে বহুত ভাল লাগে বেছি ভাল লাগে বহুত আৰু।
ভাল লাগে আমি
এতিয়া ভাল লাগিব এতিয়া বহুত বোলে একদম চোকা ৰ'দ ধূলি তেতিয়া মজাটো নাই উম
উ দ বা কম ডাঙৰ এৰিয়া নে ন ভাল মানে ভাবিবই নোৱাৰি আমিতো আৰু গোটেইখনতো জিপেদি গোটেইখন নুঘূৰাই ধৰা এটা চুক বুলি কলেও ভুল নহয় ন। কিন্তু সেইখিনিকে কিমান সময় লাগে তুমি চিন্তা কৰা হে তে কিমান ডাঙৰ এৰিয়া তোমাৰ ভাষা নাই সেইকাৰণেতো বিশ্বৰ ঐতিহ্যস্থল বুলি কয় ন।
সেইটোৱে সেইটোৱে
পৃথিৱীৰ বিখ্যাত ন কাজিৰঙা উম আৰু বাহিৰৰ দেশৰ মানুহ বিলাকো আহে অ কতো নাই কতো নাই আৰু বাহিৰা দেশৰৰ মানুহ বিলাকো কিমান আহে। আমি যাওঁতে লগ পাইছো ফৰেনে বেছি আৰু ফৰেণ বেছি
ফৰেনা বেছি আৰু তাহাঁতে বছৰত মানে তাহাঁতে এনেকুৱা নহয় যে এবাৰ আহি গুচি গ'ল চাই এ প্ৰতি বছৰে আহে কিবা চাবলৈ একেখন জেগাতে
উম
চিৰিয়াখানাতো পাবা চিৰিয়াখানাতো বহুত ফৰেন নিজৰ গড় পোহে মানে এনেকুৱা ভিতৰলে আৰু তাহগৰ প্ৰজেক্ট আছে আছাম জুৰ অ তাৰ আণ্ডৰত নিজে তুমি এটা গড় পোৱালি তাতে দি পেলাই তাৰ কাৰণে গোটেই ফান চান দি ত তাক ডাঙৰ কৰিব পাৰা তেনেকুৱা আৰু তাকে বহুত ফৰেনাৰো তেনেকুৱা এনিমেল নিজৰ ইয়াতে আছে গুৱাহাটি চাইতে
এই বাহিৰৰ দেশৰ মানুহখিনি কিন্তু বেছি জন্তু হেৰি
অ বহুত বেছি
বন অ আমাৰ মানুহ বিলাক হিংসুক হৈছে আমাৰ মানুহ বিলাক হিংসুক কেনেকে মাৰি খেতি খাওঁ এতিয়া হৰিণা এটা ওলাকচোন ইয়াতে গাঁৱতে ক দৌ দৌৰে দৌৰে কাটি মাৰি খাব। গম পাইছানে একো নাই আমাৰ মৰম চেনেহ নাই সুৰক্ষিত সুৰক্ষা কেনেকে দিব লাগে তাৰ জ্ঞান নাই মানে নিদিয়ে।
অ
মাৰি-মোহাৰি, ধাহি-ধুহি কেনেকে খাব পাৰে সেইটো চিন্তা! কিন্তু বাহিৰৰ দেশৰ মানুহ দেখিছে আৰু আমাৰ মাজুলীতে আজিকালি তুমি চোৱা, কিমান আমাৰ এই কলা সং জিক মানে গৱেষণা কৰিবৰ কাৰণে কিমান মানুহ আহিছে। বাহিৰৰ পৰা তুমি চিন্তা কৰাচোন!
সেইটোৱে সেইটোৱে।
ফৰেনাৰ পাবাই মাজুলীত।
অ'।
সেইটো ভাবিলে মানে হেৰি লাগে দেই। আমাৰ মানুহবিলাক
সেইটোৱে।
ঠিক আছে, দিয়া হেল্ল'। হ'ব দিয়া বাৰু। মই অকমান কাম আছে মই ইমান লগতে নুশু ভাত খাই!
অ' অ'। ময়ো কৰো আৰু কাম অলপ। অ' দিয়া দিয়া। ঠিক আছে দিয়া। অ'।